হেল্ল'।
অ'।
কি কৰিছ?
অ', শুই আছো, আপুনি?
উম।
অ', অ'। ভাত, পানী খালে নে নাই? অ', অ', ঠিকে আছে।
অ'।
বাকী খবৰ খাতি কেনেকা?
বেয়া।
হা?
বেয়া।
খবৰ খাতি, খবৰ খাতি কেনেকা? অ', অ'। সেইয়া আৰু।
সেইয়া অ'।
উম, কিয় ফোন কৰিছিলে বাকী? হা, অ' মোৰ ঠিকেই থাকে।
আপুনি কথাবোৰ বুজি পায়নে নাপায়?
অ', পাওঁ কিয়?
পাই যদি আপুনি ভালদৰে বুজাব লাগে বস্তুটো।
হা, হা?
পাই যদি ভালদৰে বুজাব লাগে বস্তুটো।
কি বুজাব লাগে?
বস্তুসমূহ যদি বুজি পাই, ভালদৰে বুজি জ্ঞান আয়ত্ব কৰিব লাগে।
উম, উম, ঠিকে আছে আপুনি মোক
নাই বস্তুখিনি মই শিকোৱা নহয়, আপুনি জ্ঞান সমূহ লব ল'ব লাগে, জ্ঞানসমূহ লৈ আপুনি কি কৰে?
হেল্ল'।
অ', শুনি আছোঁ, কলেই হ'ল।
অ', আপুনি জ্ঞান সমূহ লৈ কি কৰে?
বজাৰত কৰো।
সেইখিনি জ্ঞানেৰে যদি আপুনি নিজৰ, কামত খটুৱাই, তেতিয়া অঠিক লাভাম্বিত হ'ব।
উম, ঠিকে আছে মোক অৰ্ডাৰ নিদিলেও হ'ল মই নিজৰখিনি নিজে জানোঁ।
অ', জানে যদি ঠিকে আছে, ব্যৱসায় ষ্টাৰ্ট কৰক।